অ' কি কৰি আছা?
অঁ মই মানে ভাত বনাই আছিলোঁ ভাত বনোৱা হ'ল। পঢ়ি আছোঁ এতিয়া তুমি?
মই এনেই ওলাই আছো। পঢ়ি আছ যে কিয় এতিয়া এক্সাম আছে নেকি?
অ' পঢ়ি থকা নাই মানে বহিয়ে থাকা বুলি কৈছিলোঁ।
অ' বহি আছা অ মই ভুলকে
অ' অ 'ভাত বনাই বহি আছিলোঁ ভাত বনোৱা হ'ল।
অ' ভাত খোৱাই নাই নেকি?
অ' আজিতো ভাত খোৱা নাই মানে মাহত বাহিৰত গৈছে মাহ'ত আহিলে খাম লগতে
অ' কোৱা?
তুমি খালা নে নাই তুমি খালা নে নাই?
মই খালোঁ।
অ' বাকী ভাল ঘৰত চবৰে?
ভালেই দিয়া তোমালোকক ভাল।
অঁ আমাৰো ভাল।
মাহ'ত ক'ত গৈছে?
মাহ'ত মা ওচৰতে আমাৰ মামাহঁতৰ ঘৰ আছে তাতে ফুৰিব গৈছে।
অ' তুমি কাৰ লগত আছা আকৌ'।
অ ঘৰত মোৰ বাইদেউজনী আছে আৰু মই আছোঁ।
অঁ। ভাল আৰু
আৰু তুমি কি উম' ভাল তুমি কি পঢ়ি আছা?
মই বি এ পঢ়িছিলো মানে কমপ্লিট হৈ গ'ল আৰু যোৱা বছৰ দুহেজাৰ পঁচিশতে কমপ্লিট হৈ গ'ল। বাৰু তুমি
মই এইবাৰ নতুনকে বি এত এডমিচন লৈছোঁ।
লৈছা হে।
অ'
এডমিচন লোৱা হৈ গ'ল ন। কলেজ যোৱা নাই, কলেজ যোৱা নাই নেকি কলেজ যোৱা নাই নেকি?
অ বাইদেউ কওঁকচোন কলেজ যোৱা নাই আগষ্টৰ পৰা যাম। কলেজ যোৱা নাই যাম আৰু।
অ অ গম পাইছো। ক'ত ঘৰ ক'ত বোলে?
যাম আৰু এডমিশন, এডমিশন লৈ থৈ দিছোঁ আৰু অকম এমাহ মান পিছত এমাহ, এমাহ মান পিছৰ পৰা ক্লাছ হ'ব।
অ, এতিয়া অফ আছে চাগে ন'?
অ, শুনি আছেনে?
এতিয়া অফ দিছে নে কি?
অ, এতিয়া খোলা নাই আৰু এমাহ মান পিছত আমাৰ ক্লাছ হ'ব, এতিয়া এডমিচনটো হৈ গ'ল।
অ'। কোৱা শুনি আছো দিয়া কোৱা। ভাত কিহৰ লগত বনাইছা? হেল্ল'? হেল্ল'? হেল্ল', শুনিছানে? ভাত কিহৰ লগত বনাইছা? হেল্ল'? হেল্ল', হেল্ল'? হেল্ল', মাতটো অহা নাই যে? হেল্ল'? হেল্ল'?